নমস্কাৰ আৰু ভালে আছে?
হয়', হয়', আছো ভালে আছো।
অহ', অহ', আছো। মোটামুটি বেয়া নহয় আৰু।
অহ',
ক'ত আছে এতিয়া?
অহ, আছো এনে ঘৰতে আছো। বহি আছোঁ এনেই।
তাৰমানে তাৰ নামটো দিয়া আৰু এইটো নামটো মিলাই মিলাব পৰা নাছিলো এতিয়া টো নাম গম পালো কৰ হয়। এনে ঘৰৰ মানুহ খিনি ভালে আছে না?
হয়', হয়', আছে ভালে আছে।
তে আজি আলোচনা খিনি কি কৰিব পৰা কি কৰিব
অহ, আজি ইহ অলপ খাদ্যক লৈ মানে আলোচনা কৰিব পৰা যায় নেকি?
হয়, খাদ্যতটো হয় আমাৰ শৰীৰৰ কাৰণে শৰীৰ স্বাস্থ্য কাৰণে বা শৰীৰ ভাল খাদ্যটো এটা প্ৰয়োজনীয় বস্তু তে আলোচনা কৰক আপুনি কেনেকৈ কি কি খালে আমাৰ শৰীৰটো ভাল থাকিব অলপ আপোনাৰ পৰা শুনো
হুম তাৰমানে আমাৰ যি যিহেতু আজিকা আমাৰ গৰ গৰমৰ চিজেন চলি আছে এইটো বাৰিষা কাল আৰু আমাৰ এতিয়া গৰমৰ টাইমো এতিয়া আমি কিছুমান খাদ্য আমি
যিবিলাক খাদ্য খালে আমাৰ শৰীৰৰ কাৰণে ভাল হ'ব সেই কুৰ খাদ্য আমি এতিয়া খাব লাগে আহ যেনেকুৱা আমি ৰাতিপুৱা
চাহ মানে ব্ৰেকফাষ্টটো মানে চাহ পানী খাওঁ। মানে তাৰ লগতে আমি কিছুমান আৰু বেলেগ - বেলেগ যেনেকুৱা আপোনাৰ কণী বইলটো আমি খাব পাৰো। ৰাাতিপুৱা আহাৰ - আহাৰৰ লগত। আৰু যিহেতু আমি মানে গাঁৱলীয়া মানুহ মানে গাঁৱতে আমাৰ বেছিভাগ ঘৰতেই এতিয়া শাক -শাক -পাচলি পোৱা যায়। আহ, দুপৰীয়া যিবোৰ আহাৰ আমি গ্ৰহণ কৰো মানে সেই আহাৰত আমি সেউজীয়া শাক- পাচলি
তাৰপিছত আমাৰ যেনেকুৱা ঘৰৰে উৎপাদন কৰা খোৱা লোৱাৰ যিবোৰ চব্জি আছে এইবোৰ বস্তু দি আমি এতিয়া খাব পাৰো সেইটো আমাৰ শৰীৰৰ কাৰণে মানে ভিটামিনৰ হ'ব পুষ্টিৰ পুষ্টি য় দিব হা সেইকাৰণে আমি এইবোৰ বস্তু খালেহে আমাৰ শৰীৰটো ভাল থাকিব অকল মাছ মাংস খালে যে আমাৰ শৰীৰটো ভাল থাকিব তেনেকুৱা নহয় আমি বেছি পৰিমাণে এইটো সময়ত আমি বেছি পৰিমামানো মাংস খাব নোৱাৰো আৰু
উ
কাৰণ হয় হয় ত' আপুনি অলপ কওঁচোন মানে কেনেকুৱা খাদ্য আমি খালে আমাৰ শৰীৰৰ কাৰণে ভাল হ'ব।
তাৰ মানে একচেলি আমি শৰীৰটো বেমাৰ মুক্তিহে কৰিব লাগে যাতে আমাৰ বেমাৰ আজাৰে লগ নিদিয়ে। আজিকালি জেন জন গৰম দিছে গৰমত দেখা যায় মানুহে গৰমৰ কাৰণে ফ্ৰিজৰ বস্তু খায় ফ্ৰিজৰ পৰা পানী পানী ফ্ৰিজত দি খাই ফ্ৰিজত ৰ খাতটো পানীতটো আমাৰ কাৰণে ক্ষতিকাৰাৰক আৰু সৰু সৰু বাচ্ছাৰ কাৰণে সেইটো আৰু বেছি ক্ষতিকাৰক কিন্তু আমিতো গম নাপাও যে এনেকুৱা গৰম লাগে আমি হঠাৎকৈ আহি তাৰমানে ঠাণ্ডা পানীটো খাই দিলো
হয় হয় এনে
ত মমানে তোমাৰ উত্তাপটো কমি যোৱা মানে ডাইৰেক্ট কমি যোৱা মানে সেইটো আমাৰ এটা ক্ষতিকাৰক হয়। আৰু আমাৰ আজিকালি যিটো গৰম গৰমৰ সময়ত আমি লেবু পানীটো খাব পাৰোঁ।
অ,
লেমু পানীতে যিহেত আমি চৰ্বত বনাই সেইটো খালে আমাৰ শৰীৰৰ কাৰণে এটা উপকাৰ হয়। আৰু ৰাতিপুৱা বিশেষকৈ আমি এটা বস্তু দেখা পাওঁ আজিকালি আমাৰ মানুহৰ মাজত অ চুগাৰ স্পে ৰাইল বা ছুগাৰ বেমাৰ টো বেমাৰ আমাৰ মাজত বেছি হৈ আছে সেইটো ৰখ টা বুস্তাম কৰা যায় আমি বজাৰৰ পৰা আমি কি পাওঁ এইটো মেথি। মিথিৰ পৰা।
মিথি হয় হয়।
কিছুমান আমি কৰ মিথি মিথি পৰা আমি কৰো সেইখ কি। আমি।
হয় হয়।
কৰিব পাৰো স যদি সটো আমি স্বামিক। চামচ এক চামচ মেথি যদি এইবিল পানীৰ হিচ য। আমি তিতাই ৰাখো তিতাই ৰাখি যয়া সেইটো কি কৰো ৰাতিপুৱা পানীটো আমি খাই দিওঁ। কন্টিনিউ যদি আমি বেছি লাগে তোমাৰ। হাপেটত খাব লাগিব এইটো যদি পোন্ধৰ দিন মান আমি খাওঁ। মানুহৰ।
হয় হয় হয়।
কিছুমান তাৰমানমানে এ এ কি এনাৰ্জি বাঢাৰে কেনেকুৱা। কোনোবা খ চুাৰ পেচেণ্ট কি হয়ুাৰটো লাহে লাহে লাহে ক্ৰলত লৈ আহে সেই মিথু আহ আমি কিমান দেখা পা যে ভিটামিন। ভিটামিন আমাৰ চিৰ অবাবত আমি চুলবলাক পাকি যা বা চুলৰ চুলৰ গুৰিটো উঠি যায়। মেথিৰ পানীটো খালে কি হয় যে চুলিৰ গুড়িটোও মানে শক্ত হৈ যায়। তাৰ মানে চুলিটো ন নুঠে আৰু সেই। টো মেথিৰ এটো উপকাৰ আছে আৰু এটা হ'ল মেথিৰ পৰা আপুনি আৰু। বস্তু পাব পাৰে যিটো বস্তু তাৰ মানে। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো যে মিথিয়ে আমাক এনেকুৱা উপকাৰ এটা কৰিব পাৰে। মিথিৰ পৰা আমি বহুত বেমাৰ বেমাৰ আজাৰ পৰা তাৰমানে এনাৰ্জি শৰীৰ। যদি কোনো দুৰ্বলতা অনুভৱ কৰে মানুহে তাৰমানে আহ স্পেচিয়েলি আমি। কিছুমান ক্ষেত্ৰত। চোৱা যায় যে আমাৰ আজিকালি যিটো অ ল'ৰা। সিমামে তাৰ মানে দুৰ্বলতাৰ এটা প্ৰৱণতা আছে।
হয় হয়।
এই প্ৰৱণতাটো যদি আমি দূৰ কৰিব বিচাৰো যদি ৰেগোলাৰ তাৰমানে ৰিগল খালে আকৌ শৰীৰৰ পক্ষেতি ক্ষতি আছে সেইটো। কি হলো পোন্ধৰ দিন মান খাব লাগিব পোন্ধৰ দিন। খাই আপুনি কি লাগিব গ্ৰেপ দিয়াৰ পিছত আকৌ পোন্ধৰ দিন খাই দিয়ক এনেকে আপুনি এক। এক মা খওক আপুনি তিনি চাৰিটা মান উপকাৰ। আপোনাৰ কি হল শৰীৰ এনাৰ্জিটো বাঢ়িব আৰু আমাৰ লৰা সকলৰ যিটো। তোমাৰ দুৰ্বলতাৰ যটো অনুভৱ হয় সেইটো দুৰ্বলতাটো আমাৰ যাব। তাপৰি আৰু এটা তাৰমানানে চবতকে বেছি। সমস্যাটো হয় চেক্সুৱেল প্ৰব্লেম যিটো হয় সেইটো যটো আপুনি। এই মিথিৰ পানীটো খাই তাৰ পৰা আমি উপকাৰ হব অলপ হ'লেও আমি। উপকাৰত আহিব আমাৰ তে ৰাতি। ৰাতিপুৱা আৰু আমাৰ শৰীৰটো ঠিক ৰাখিব হ'লে আৰু কিছুমান কাম কৰিব লাগে। সেইটো হ'ল আমাৰ কি হয় আমি। আপোনি অলপ লেট কৰি উঠ।
হয় হয় আমাৰ মানে।
বুলো। আমি দেৰিকৈ কোন বি সাতটা উঠে প হয়তে পাঁচটাৰ পৰা এক ঘন্টা মান আমি থ। থিৰাঙ কৰক আমি শৰীৰ চৰ্চা কৰিম শৰীৰৰ প্ৰতি অলপ যত্ন লবলৈ। আপুনি খোজকাঢ়িব লাগিব। অলপ কিছুমান হয়ত সৰু সুৰা ব্যায়াম আছে সেইবিলাক কৰিব
কৰিব কৰিব লাগিব
টো আপোনাৰ ভাল নাই কম ক লাগাছে
অ
তেতিয়া আপোনাৰ পৰা তাৰমাৰ অলপ পৰামৰ্শ বিচাৰো আমি যিখিনি জানিলোখিনি কলো
উ
হয় হয় হয় নয় আপুনি খুব ভালে ভালেই কথা কৈছে হয় আপুনি বহুত ভালে কথা কৈছে আমাৰ যিটো খাবা মানে দৈনন্দিন যিবোৰ আমি খাদ্য খাই থাকো।
উম
মানে তাৰ ভিতৰত আমাৰ কিছুমান প্ৰয়োজনীয় কিছুমান অপ্ৰয়োজনীয়। অপ্ৰয়োজনীয় বিলাক খালেহে খালে আমাৰ শৰীৰত বহুত ধৰণৰ বেমাৰ দেখা দিয়ে।
ত' আমাৰ সেইটো কাৰণে আমি এতিয়াতো উ মানে এতিয়া গৰমৰ কাল ত আমি চাৰি পাঁচ লিটাৰ পানী ডেইলি খাব লাগে। মানে এই পানী খিনি আমি যেতিয়া খাওঁ আমি আমাৰ ত' ঘৰত মানে প্ৰায়বোৰ ঘৰতে মানে ফিল্টাৰ কৰি নাখায় সিহঁতে সিহঁতে নাখায় আমিও কেতিয়াবা নাখাওঁ।
হম
মানে আমাৰ এইটো পানী যেতিয়া আমি খাম তেতিয়াহলে আমাৰতো বেমাৰ আজাৰ সেইটো হৈয়ে থাকিব তাৰ কাৰণে আমি কিবা ফিল্টাৰ কৰিব পাৰো মানে ঘৰুৱা যিটো কলহ আছে নহয় মাটিৰ কলহ তাতে কিন্তু আমি সেই পানীখিনি আমি ফিল্টাৰ কৰি তাৰ পৰাও খাব পাৰো তাৰ পিছত আমি পানীখিনি গৰম কৰি উতলাই সেইটো ঠাণ্ডা কৰিও আমি ডেইলি খাব পাৰো
উম হম
মানে পানীৰ পৰাও আমাৰ বহুত
বেমাৰ আজাৰ হয় পানীৰ পৰা মেইন বেমাৰ আজাৰতো পানীৰ পৰাই হয়
হয়
পানীতটো আমি যদি সিজাই খাওঁ পানীটো সিজাই খালেও আমাৰ আমাৰো উপকাৰ হব কিন্তু আমি গৰম পানী নাওঁ ঠাণ্ডা পানী খাওঁ গৰম পানী খালে বেমাৰ আজাৰৰ পৰা মুক্ত হব পাৰে আমি
আৰু আপুনি আৰু এটা মানে বস্তু লক্ষ্য কৰিব আমি যেতিয়া বাহিৰলৈ ঘূৰি ফুব বা ফুৰিবলৈ যাওঁ আমি যাই কিনি মানে হোটেলত খাব লগা হয়।
হোটেল হোটেল ব্ৰক আমি যিবোৰ বস্তু খাওঁ সেইবোৰ বস্তু মানে বহুত তেলে মানে তেলেৰে মানে সেইবোৰ ৰন্ধ বৰা কৰে আৰু আপোনাৰ যিখিনি আমাৰ মানে খাবলৈ দিয়ে সেইখিনি বস্তু হয় মচ হয় মছলা পাই দিয়ে তাৰ পাছত সেইবোৰ বস্তুবোৰ এ সিহঁতে বেচিব নোৱাৰে কিছুমান বস্তু আমি এক তোমাৰ আগতে ৰখা বস্তু আমি তাৰ হোটেলত গৈখিনি খাই আহোঁ তাৰ পৰাও আমাৰ বেমাৰ আজাৰ বেছি হৈ হৈ থাকে
উম
আমি এইবোৰ বস্তু এৰিব লাগিব আমাৰ যাতে আমি কোনো বা ঠাইত ঘুৰিবলৈ বা ফুৰিবলৈ যাওঁ তেতিয়া আমি বাৰী ঘৰৰ পৰা কিবা কিবি লৈ যাব পাৰো
হয় হয় নিজে বনোৱা বহুত বস্তু
হয় হয় বস্তু আছে আমি সেইবোৰ সেইবোৰ লৈ যাব পাৰো মানে তাত খাবলৈ লৈ যাব পাৰো এ যেনেকুৱা আমি বন বস্তু লৈ গ'লে আমি যেনেকৈ লৈ যাওঁ ঘৰৰ পৰা তেনেকৈয়ে আমি লৈ যাব পাৰো ঘৰৰ পৰা পানী খিনিও আমি লৈ যাব
আগলি
যাতে আমি ফ্ৰিজৰ কোনো বস্তুৱে হয় হয়
হয় হয়
হয় কওক ছাৰ হেল্ল'
পিছত আপোন কত যাব বজাৰত বস্তু বজাৰত চব্জি হেল্ল'
হেল্ল', হয়ছাৰ হেল্ল',